হেল্ল'
অ খালি নি অ অ আমিও খালো মাছ অথনী লাঙিন লাগিছিলে যে
অ অ
লাঙি গৈ পিপোৱা সৰু সৰু পোৱালি তহতে কিহেৰে খালি অ
অল এইবোৰ দিয়া হেৰি আম
পুৱা ৰ দিয়া
পুৰা অ বহুত মিঠা কলকেই এতিয়া কল খানিয়ে খালো মই গাখীৰ লগত আজি সেই কোমৰা চাল হেৰি কৰিলো কি কৈছো
কঁঠালটো মাজেদি খাল মাৰিব লাগে
হাল মাৰিবলৈ অ কাইলৈহে কৰিব লাগিব সেইটো আজি নকৰিলে আপোনালৈ অকৌ লাঠি এডাল বিচাৰ জোঙাল দিব লাগিব
তাকে হেৰি নহয় পঢ়িব লাগে যে বেছিকে
অ
সোণৰ টিউচন গৈছে হে, টিউচন, সোণৰ টিউচন চত গৈ আছে হে
অ-অঁ।
অ' তাৰ পিছত, অ' নটা বাজিছে, তাৰপৰা কোও শুবলৈ গ'ল নে, কি ক গেছে
কোৱা নাই হে, হেৰি কৰি আছে, খেলি আছে, শুব আৰু।
উম-উম। ভাৰা ঘৰ মানুহ বোৰ আছে চে নাই?
আছে আছে। আছে মানে, ধনঞ্জয় পাৰ এইখিনি মানুহে আছে, চাহ ঘৰত আছে, জ্বৰ। অহা মাহৰ পৰা নাথাকিবা অ
লঞ্চা নাথাগে আৰু
নেক্স, অহা মাহৰ পৰা নাথাকে মানে। অহা মাহতো কম বন্ধ হ'ল জুলাই, এ ইটো মাহত
এতিয়া সেই লৰা কেইটা সেই গৰ বন্ধত নাহিবই, তাৰ পিছত গৰম বন্ধত খোলাৰ পিছতহে আহিব
অ' সিহতে গৰম বন্ধ খোলা গছতে আহিব। এই মাহথো ন নেক্সট মান্থত নাথাকা আৰু, ‌ উম। এবাৰ আহিম বুলি কৈছিলে, এতিয়া আহে নে নাহে
উম আজি লাঙি পাতিছিলি নাই?
পাতি থোৱা আছে, এখণ কটা আকৌ। ধঢেৰ মানুহ পাতিছে, নগ গেদা সঁতৰ, দেৱেশ চখুদহঁত চুনা অমেলৰাত ত ধে
অ', আমাৰ দ মাটি কনাম নে?
উম।
ৰাতি চবৰ সেইবোৰ ভাল লাঙি হলে, ধেৰ হলে
আমাৰ মোৰখন আকৌ যোৱাৰ যোৱ বছৰ লাঙিহে এইবাৰ নহয় নহয়, এইবাৰ এইব আকৌন এখন আ মান পছে খেতি এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই, সেই সতে নকওঁ বুলি ক'লে নহয় কালি কালি ন পৰহি চিদিগতে ন? চিদিকে নকয়, এতি মই চিদিকক মৰিছিলো কৈছে, মই খবৰটো লৈ আপোনাক কম বাৰু। এনেকে বুলি কৈছ, তাৰ পৰা আকৌ এই সেইটোয়ে নকওঁ বুলি কলে, মোক পৰহি কলে নহয়। হ'লেও আকৌ সুধিব, কেলে নক? তাৰপৰা ইয়াক এ কালি
পাঁচদিন ছয় মান লাগিব বুলি কৈছিলে। সিহঁতে কৰি দিব পাৰে। আকৌ লগ গৈছিলে ন কেতিয়া সুধিব ন!
ন মই ক গালি পাৰিলো। মই ক'লো নহয়, মই বোলো তহঁত যদি নোৱা, আহি পেলাই কেলে কথা পাতিছ?
কবই লাগে তেনেকে, অ' কৰিম বুলি আকৌ মানুহক আশা দি পেলাই আ
তাক কলে কৈছে নহয়, ঘৰ মিস্ত্ৰী-মিস্ত্ৰী কাম কৰিলে বেছি বেছি পইচা পাই বুলি কৈছে।
অ' আৰু এই হেৰি কি প্ৰদীপে কিবা কৈছিলে বুলি কৈছিল যে কাৰোবাক
সেইটো, সেই সিহঁতকো মাতিলো কালি মই ফোন কৰি মাতিলো সেই নাহিলেই নহয়। এ কালি মোক- নিদায় কুৱা মতে সেইটো কথা কলো, কৈছ ঘৰতে- ক আকৌ মোৰ পইচা খৰচ হ'ব নহয়, আাত হাজাৰ মান খৰচ হৈ যাব। ত পছত পইচাটো মই দিম। ঘৰে ক মানুহ জানুহ গোটাই লক ঘৰত মানুহ নগ'লেওতো ভাত চাত দিব পাৰিব মই বোলো পাৰিব। এতিয়া যদি সেই মানুহ সেইটোেন মানুহ নাহে, তেতিয়া আমি ঘৰতে কৰিম।
নহলে মানে ট্ৰেক্টৰ লগাব লাগে আৰু ৰুব কঠীয়া উঠাব লাগে।
সেই ৰুব লাগিব নহয় আকৌ।
দুদিনমান ৰোৱনী লগাব লাগিব।
চাৰিশ টকা হাজিৰা এদিনত।
উ খোৱা বোৱা চাৰিখ নে?
অ', খোৱা-বোৱা দিব লাগিব। আজিকালি চাৰি ঘত লকো আৰু নকয়।
কিন্তু সেইটোৱে যদি সি খামা-খাতি বুলি কৈছে, তেতিয়া ঘৰতে কৰিলে লাভেই হয় গোটেই ঘৰতে পাবি ন! অ' তেতিয়াহলে তেনেকে ঘৰতে কষ্ট মানে হ'ব। বনোৱা মেলাটো ক? কষ্ট হ'ব অকণমান চাব লাগিব সেয়াহে।
অহ ',
টেক
আকৌ এবাৰ লোৱা চুমীয়াৰ লগত থৈ আহিলে। সেইদিনা অকণমান খেলি মেলি হ'ব আৰু কৰিব পাৰি আৰু।
অহ ', এতিয়া পাঁচদিনৰ লোকে কৰিলে পাঁচদিন ছয়দিন এতিয়া দুদিন বাঢ়ি যাব।
হাজিয়ালে দিলে তেনেহ'লেটো দিন বাঢ়ি যাব। সেইদিনা কৈছে অহা সোমবাৰে মোক যাবলৈ কৈছে গুৱাহাটী।
গুৱাহাটী।
পোতেকক থ'বলৈ যাব যে
অহ ',
তাৰপা ঘূৰি আহি পেলাই মোক লগ কৰিবলৈ কৈছে ইয়াৰপটত। অহ ', তালৈ গ'লে আকৌ প্ৰব কাপোৰ চাপোত কিনা নে কিনিবি। কলো মইতো ময়ে কিবা মোৰ আছে তাক কিবা এটা কিনিদিব বুলি কৈছে হ'ব কিনিবি।
এতিয়া - এতিয়া গুৱাহাটীত তই যাবি নে লগত।
লগত যাব নালাগে সি সেইজন বাহিৰৰ পৰা আহিব। পুতেকক থৈ আহি ইয়াত বত মই লগ কৰি পেলে সেইদিনাখন ৰাতিটো থাকি পিছদিনা বজাৰ কৰি ৰাতি গাড়ত উঠিলো।
লীলবাইত লগকৰিবলে গৈছিলি ন লীলবাই?
লিলাবাৰিত নহয় গুৱাহাটীত। গুৱা গুৱাহাটীৰ বিমান বন্দৰত। নামি বহি আঠটা নটাত দহটামানেই বাজি গ'ল তাৰপৰা মই এইফালৰ পৰা গৈ দিনৰ গাড়ী উঠি দিলে মই সাতটামান পাঁচ তিনিটা চাৰিটাত পাই নাযাম জানো। চাৰিটাত পাই যামগৈ ন দেই। এঘাৰটা বজাৰখনত যাবলৈ কৈছে। তাৰছত কেইবা সময়ো তাতে অকলে যাব লাগিব দিনত। তাৰপা গৈ পেলাই তাত সেইজন ওলাব লাহেকে সেইকাৰণতে লগ কৰিবেলেই সেইদিনা ৰাতি থাকি পিছদিনা বজাৰ সমাৰ কৰি গুচি আহিম আৰু।
অ
ক হৈছে
অ অ পইচা যেতিয়া কৰিব সি পাহৰি থাকে নহয়
অ
কিবা বজাৰ কৰিলে লৈ ল'বি আকৌ কিবা বস্তু লাগিলে তাই এই এই বোলে মানে তাইলৈ আকৌ হেৰি লাগিব নহয় তাইক অনলাইনতে ললোবলে ক আকৌ নহলে
হ নাহা আকৌ অনলাইনত ললে নাপাম নহয়
অ নহয় ধ কম দামী তাই তাই ইয়াত নিদ চাই লব পাৰি তাৰ পৰা তাত নাপাবি নহয় তাই হলোমলো জিনচ পেণ তাৰ পৰা সৰু কিবা সেই তাই পন্ধিব লাগে তেতিয়া ভাল হ'ব
চুই যাৰয সেই জন্চত লেখিয়া পেট আ তাই ফুল টপ এটা ল'লে হ'ল
অ সেই এই ফুল ফুল মানে হেৰিকে ঢাক খুৱা আঁঠু ওপৰত থকা তব বুজে
উম দেখাই দিম তেনেকে ল'লেই হ'ল আৰু দেখাই দিলেই হৈ গ'ল আটাইতকৈ খৰুচাই
আহ আহ
পাৰিব পাৰিব নহয়
মই চল মই মন ক অল লবি
তালা জ তালেও কিবা এটা ল'ব লে মোলৈ দৰকাৰ নাই মোৰ পইচাহে পইচাহে লাগে স দক ন
অ হলেও কিবা এটা এ তাত ঠাণ্া মাইনা পঢ়ি আছে অ মই পতিগত আছো
অ
মই শুন তাৰ ৰুমত আছে মই শ নভক কিবা লিখি আছো প্ৰতিক ব নি উম
উ ভাত খাই হ'ল বাৰু এ সোমাল আহ
অ, হ'ব দে। শুভৰাত্ৰি।
হ'ব আচ্ছা, দছ অ হ'ব। দছপিনি নহয় হে।